হেল্ল' অ'।
শুনিছা অ', খবৰ খাতি কি?
অ', ঠিকেই বাৰু তোমাৰ?
মোৰ ভালেই।
অ', কি কৰি আছা?
এনে সন্ধিয়া মানে বাহিৰত অলপ খোজকাঢ়ি আছিলো তুমি কি তুমি কি কৰি আছা?
মই এনেই ঘৰতে আছো বাৰু ঘৰতে একো কৰা নাই।
অ', অ'। তাৰপিছত মানে তোমাক মানে এই মানে কথা এটা কম বুলি ভাবিছিলো হা মানে মানে তুমি এটা কথা ল লক্ষ্য কৰিব হা।
উম।
আজিকালি মানে আমাৰ ইয়াত মানে গৰম বহুত হৈছে হয় নাই।
হয় হয়।
মানে গৰম, মানে গৰম কিয় কাৰণে হৈছে মানে, তাৰ কাৰণটো হৈছে মানে গছ-গছনি কটাৰ ফলত মানে। আজিকালি ওচৰে-পাজৰে মানে পুৰা মানে গাঁও চহৰ হ'বলৈ লৈছে। ফলত মানে গছ-গছনি বহুত কাটিছে, যাৰ ফলত মানে উত্তাপ বাঢ়িছে আৰু আজি। আজিকালি মানে, মানে গছ মানে ইমানে কাটিছে জাপ ফলত মানে জীৱ-জন্তু মানে, পাহাৰত থকা জীৱ-জন্তু বিলাক মানে। আশ্ৰয় নাইকিয়া হৈছে বা বাসস্থান নাইকিয়া হৈছে, যাৰ ফলত মানে সিহঁতে। বাহিৰলৈ ওলাই আহিছে আৰু এনেকা। পথত মানে ঘূৰি ফুৰিছে, যাৰ ফলত মানে এক্সিডেণ্টত হৈছে আৰু সিহঁতৰ মানে। এ সিহঁত মানে মৃত্যু হৈছে। হয় নে নহয়।
হয়, হয়, হয়।
এইবোৰ মানে এইবোৰ মানে সকলো মানে কাৰণ মানে এটাই কাৰণ মানে গছ-গছনি কটা। হয়নে নহয়?
হয়, হয়, হয় মানে সিহঁতে মানে গমেই নাপায়, যে গছ, গছ মানে গছ আমাৰ জীৱনৰ বাবে টা মানে বহুত দৰকাৰী গছ নাথাকিলে সিহঁতে মানে গছ নাথাকিলে আমি যেনেকৈ বিহুত দে উশাহ চোহা এই উশাহ মানে স্বাস প্ৰশ্বাস এইবিলাক মানে অক্সিজেন দিয়া আৰু গৰমো বেছি হৈছে, তুমি কোৱাটো মতে গৰমো বেছি ধৰা বৰষুণৰ পৰিমাণো মানে কম হোৱা দেখা গৈছে, মানে যেতিয়া টাইমত নাহে কেতিয়াবা খৰাং আহে। খৰাং বতৰ হয় কেতিয়াবা খৰালি হয় যেতিয়া তেতিয়া মানে আজিকালি মানে সেইবোৰ মানে বৰষুণ লিমিত নাইকিয়া হৈ গৈছে। লগতে মানে এই এই মানে লগতে মানে এই গছ কটা সিহঁতৰ কাৰণতটো মানে সিহঁতেৰ নিজৰ আশ্ৰয়ৰ কাৰণে ৰা আশ্ৰয়ৰ কাৰণে এইবিলাক কাটে মানে, নিজৰ ঘৰ বনাবলৈ ধৰা দোকান বনাবলৈ, কাৰখানা, সেনেকুৱা বনাবলৈ মানে সিহঁতে গছবিলাক গোটেই কাটি পেলাইছে। মানে বহুতে আকৌ কি কয় কাঠৰ বিক্ৰী কৰি মানে নিজৰ লাভ, লাভৰ বাবে এইবিলাক কাম কৰা দেখা যায় গছ চছ ক কাটি পিনি মানে।
অ', হয় তুমি ঠিকে কৈ আছাঁ।
গছ কাটিলে যে মানে কিমান ডাঙৰ ক্ষতি হয়, হয়ে নহয় বাৰু? সেইটো মানে, নেভাবে মানে।
আৰু মানে গছ-গছনি কটাৰ ফলত মানে, পুৰা মানে পলিউচন পলিউচন পুৰা বৃদ্ধি পাইছে গছ-গছনি কটা
হয়, হয়।
তাৰ ফলত মানে আৰু এনেকুৱা ধৰণৰ মানে গছ-গছনি কটাৰ ফলত পলিউচন বৃদ্ধি হৈছে আৰু তাৰ ফলত মানে বহুতো মানুহ বেমাৰ হৈছে, বেমাৰ আজাৰ।
হয়, ঠিকে কৈছা বা তুমি।
অ', অ', তুমি এতিয়া
অহ্।
তুমি মানে এনে কি তুমি গছ-গছনি কটা মানে তাৰ ফলত মানে সেইকাৰনে মানে মানুহক কৰাবা দেই তুমি তাৰপিছত আমিও চেষ্টা কৰি আছোঁ।
হয়, হয়। মানে সেইটো মানে এই সমস্যাৰ পৰা বাচিবলৈ মানে মানে গছটো কটা বন্ধ কৰিব লাগিব। লগতে এটা গছ কাটিলে মানে তাৰ ঠাইত দুটা তিনটাকে এনেকে ৰুবলৈ চেষ্টা কৰিব লাগিব। হয় নাই বাৰু। আমি মানে
অহ, কোৱা-কোৱা।
হয়, আমি নিজেও মানে গ মানে গছ ৰোপন কৰিব লাগে আৰু মানে আনকো মানে সচে কৰিব লাগে মানে উৎসাহ দিব লাগে গছ ৰুবলে।
অ', অ' আমি এইবিলাক মানে কামবিলাক প্ৰথম আৰম্ভ কৰিব লাগে নিজৰ ঘৰৰ পৰা মানে। ঘৰৰ মানুহক ঘৰৰ মানুহ আৰু নিজৰ ঘৰত মানে এনেকা যদি গছ এজোপা-দুজোপা ঘটা হয় বা এজোপা গছ কাটিলে দুজোপা তিনজোপা ৰুব লাগে। আৰু ঘৰৰ ওচৰ চুবুৰীয়া চবকে মানে এনেকুৱা মানে জনাই দিব লাগে যে গছ-গছনি কটাৰ ফলত এনেকা-এনেকা মানে সমস্যাৰ সৃষ্টি সৃষ্টি হৈছে যাৰ ফলত বহুতো কিবা-কিবি পৰিৱেশ অনিষ্ট হৈছে এইবিলাক আদি বিষয়ে মানে চবকে মানে অৱগত কৰাব লাগে।
হয়, হয়। মানে যদি সকলোৱে সৰু-সৰু এই গছ ৰোৱা দায়িত্ব বিলাক মানে সকলোৱে যদি লয়, তেন্তে আমাৰ পৰিৱেশখন মানে বহুত ভাল হোৱা দেখা যাব। লগতে গছ বছোৱা মানে, আমাৰ নিজৰ জীৱন বছোৱা। নিজৰ মানে ভৱিষ্যত আৰু পৃথিৱী মানে বচাবলৈ মানে কাম মানে, কৰিবলৈ মানে কৰিব লাগে মানে।
অহ। আমি মানে, এটা কাম আমি মানে, এটা কাম কৰিব পাৰো না, ওচৰৰ চুবুৰীয়া স্কুলবিলাকত মানে আমি মানে সজাগতা সৃষ্টি কৰিব পাৰি, মানে এনেকা গছ-গছনি কটাৰ ওপৰত মানে।
হয়, হয়।
সিহঁতক মানে বুজাব লাগে যে এনেকে গছ-গছনি কাটিব নালাগে ৰোপন কৰিব লাগে। আৰু মানে অযথা মানে গছ-গছনি কাটিবই নালাগে। এনেকা মানে আদি বিষয়ে মানে সিহঁতক মানে নৱপ্ৰজন্ম মানে আজি অৱগত কৰাব লাগে আমি মানে।
হয়, হয়। হয়। মানে এতিয়া তুমি কোৱা কথাবিলাক মানে শুদ্ধ হয় মানে মানে তাৰ বদলি মানে দুই তিনিজোপা মান সিহঁতে ৰুবলৈ চেষ্টা কৰিব লাগিছিল।
অহ।
খালি এইবিলাক মানে দেখা নাযায় ৰোৱা আচলতে।
হয়, হয়। তুমি মানে অকমান ৰখি-ৰখি কবা মানে, নেটটো মানে প্ৰব্লেম দি আছে পুৰা অলপ। আৰু মানে গছ-গছনি কটাৰ ফলত বহুতো সমস্যা হৈছে ন' মানে, এই ইয়াৰ ওপৰত মানে চৰকাৰে মানে কোনো ধৰণৰ আঁচনি লোৱা নাই মানে, সেই সেইটো কথা ভাবিছোঁ মানে মই, মানে ইয়াৰ ওপৰত মানে গছ-গছনি কটা এটা বা এনেকা ৰোপন কৰা ওপৰত কোনোবা মানে আঁচনি ল'ব লাগে আচলতে চৰকৰে। যেনে ধৰণে মানে এ গছ-গছনি ৰোৱাৰ ওপৰত মানে চবকে সজাগতা কৰিব লাগে বা ৰুবলৈ ক'ব লাগে। বাৰু পাঁচ জুন তাৰিখে বাৰু চবে ৰুৱে সেইটো গম পাইছোঁ। কিন্তু কিছুমানে নোৰুৱেও মানে আদি, আদি চব লক্ষ্য আদিবিলাক লক্ষ্য কৰিব লাগে যেন পাঁচ জুন তাৰিখে সবেই গছ-গছনি ৰুব ৰোপন কৰিবই লাগে। তুমি মানে অসমৰ মানে যাদ পায়ঙৰ বিষয়ে শুনি চাই চাগে নিশ্চয়।
হয়, হয়, হয়।
তেওঁ কিমান যেন গছ-গছনি ৰোপন কৰিছে আৰু কিমান কিবি যেন আমাৰ মানে গছ গছনি ৰোপন কৰি মানে কিবা আমাৰ পৰিৱেশৰ ভাৰসাম্যকতা ৰক্ষা কৰাত মানে অকণমান অৱদান আগবাঢ়িছে মানে
হয় হয়।
তুমি আৰু এনেকে গছ গছনি ৰোপন কৰা মানে আৰু ৰোপণ কৰাৰ ক্ষেত্ৰত আৰু মানে সজাগতা কৰাৰ ক্ষেত্ৰত ত মানে কেনেকে ধৰণৰ আচনি মানে জনসাধাৰণক মানে জনাবা এনেকোৱা ধৰনৰ অলপ কোৱাচোন তুমি মানে
হয় হয় মই ক'ম বাৰু নিশ্চয় মোৰ ফালৰ পৰা মানে আমি এই সৰু ল'ৰা ছোৱালী পৰা ধৰি মানে সৰুৰ পৰাই আমি মানে আমি এইবিলাক কাম কৰিলেহে বেলেগে দেখি মানে এইবিলাক গছ ৰোপন কৰা কাম বোৰ কৰিব মানে সে মানে আমিও নিজে মানে এইবিলাক কাম কৰি কৰিব লাগে আৰু আনকো মানে দেখুৱাব লাগে যে এনেকে কৰিলে যে আমাৰ আমাৰ মানে পৃথিৱীখন সেউজীয়া হৈ থাকিব বা বায়ু প্ৰদূষ এইবিলাক প্ৰদূষিত মানে গৰম নিদিব এনেকে এনেকে আজিকালি মানে সমস্যা দেখা গৈছেন সেইকাৰণে মানুহবিলাক ক'ব লাগিব। গছ ৰোপণ কৰিবলৈ
মানে পৰিৱেশত মানে সমস্যা দিয়া মানে মেইন কাৰণটো হৈছে গছ গছ কটা সেইটোয়ে মেইন কাৰণ
হয় হয় হয় হয়
এনে যা যাৰ ফলত মানে এনে জীৱ জন্তু চৰাই চিৰিকতি আশ্ৰয় নাইকিয়া হৈছে আৰু লগতে আমাৰ বায়ুমণ্ডলত অক্সিজেন বহুত কমিছে আৰু ফলত প্ৰদূষনো বাঢ়িছে এইবিলাক আদি কিছুমান ঢেৰ ধৰণৰ মানে সমসা দেখা দিছে।
হয়।
মানে আমি মানে গছ ৰোপন কৰাটো মানে এতিয়া মানে এটা মানে দৈনন্দিন জীৱনত মানে এটা মানে কাৰ্য হিচাপে ল'ব লাগিব মানে
হয়।
মানে গছ ৰোপন কৰিবই লাগে মানে।
হয় হয়।
আমি ৰাস্তা চাইডত গছ ৰোপন কৰিব লাগিব এনেকা ধৰণত কৰবাত। মুকলি জেগাত নদী পাৰৰ চাইডত তেনেকে গছ গছনি ৰোপন কৰাটো মানে ভাল কথা আৰু
হয় হয় হয়। অ', হ'ব তেতিয়া তাকে কওঁ
অ', অ', হ'ব হ'ব অ তোমাৰ কথা ভালে লাগিলে
অ', মোৰ ভাল লাগিলে বাৰু
এনেকা ধৰণৰ মানে গছ গছনি ৰোপন কৰা এনেকুৱা কিবা কিবিৰ ওপৰত আলোচনা কৰিহে ভাল লাগে
হয় হয়।
হ'ব ঠিকে আছে তেতিয়া